ফু্টটো
অ' ইয়া হে, ইয়াত যে ৰিচিভ হ'লে যে বহুত দেৰি লাগে নেকি বাৰু?
তাকে, মোৰ ইয়াত অ' হেৰি কি হয় জইনিং জইনিং বুলি দেখাই আছিলে বা ইয়াত যে। উম।
আ কাইলৈ হেৰি কিবা পেমেণ্ট হ'ব নিকি?
জানো মোৰ নাজানোচোন।
অ। বৰষুণ দিছে নাই?
বৰষুণ এতিয়া নাই দিয়া অথনি দিছিলে মানে গোটেই ৰাতিটো দিলে বাও।
অ বত
তহঁতৰ ফালে দিলে? উম বতাহ, বৰষুণ
অ।
বিজুলী, ঢেৰেকণী
অ।
চব দিছিলে, ঘৰতে ঘৰতে।
বাকীবোৰ?
বাকীবোৰ পথাৰলে গৈছে মাহঁতে।
অ।
উম, মই ঘৰতে
অ, বাকী ডিউটিৱালা এইবিলাক?
ডিউটিৱালা তিনজন পথাৰলে গৈছে এজন গৈছে বাৰীলে বাগানলে।
অ।
মায়ে, ভাইটিয়ে গৈছে পথাৰলে।
অ।
এজন আছে যাব এতিয়া ডিউটি।
অ।
এজনী ঘৰতে থাকিম আৰু।
অ তই অকলে ঘৰত থাকিবি এতিয়া?
উম।
উম কামকে কৰ কাইলে কাইলে পেমেণ্ট হ'ব।
হয় ন কৰিবই নোৱাৰোচোন। উত্তৰ পাবি আও।
অ পাম পাবি মানে ময়ো কৰায়ে নাই মোৰ চৰ্দি হৈছে আকৌ জ্বৰ হং হং হৈছে।
অ, এই বহুতৰ হৈছে দেই জ্বৰ, চৰ্দি। তোৰনো কেনেকে পালে ইমান জ্বৰ-চৰে তিতিলি নিকি তই ৰাতি?
তিতা নাই হেৰি আক কালি গৰমত যে এ বেছি ঠাণ্ডাবিলাক খাই দিলো
অ অ।
ঠাণ্ডা ঠাণ্ডা ঠাণ্ডাবিলাক খাই দিয়াৰ কাৰণে হ'ল চাগে।
উম সেইকাৰণে আকৌ আহি লগে লগে গাও ধূলি চাগে। গৰম উঠিছে বুলি অ সেইকাৰণে হ'ল।
আৰু
তহঁতৰ আম আমজোপা আজি সৰা চালি নে?
নাইছোৱা দেই অ আজি যে সৰি আছে বাৰু।
অঁ পুৰা হৈ আছে পাই।
নাই শেষেই হ'লগে আৰু।
অঁ! ইমান জল্দি শেষ হ'ল?
উম! ক'ত আম পকা বস্তু থাকিব ন ইমান দেৰিলৈকে।
তাকেতো। মানুহে নাখালো চৰাই-চিৰিকটিয়ে খাই কিনে খতম কৰি দিব। তহঁতৰ ঘৰতো মানুহ নাইয়ে খাবলে?
নাই মানে আনিলেও পাৰি কিনে আনিলো গেলি থাকে। সেইদিনা এক খৰাহি মান পাৰি কিনে থলোং গেলি থাকিলে নহয় আধা।
পকা?
পকা অঁ।
উম।
তাৰ পাছত ওচৰৰ কাবা-কাবিক দিলোঁ। তাৰ পিছত থাকিও তাৰমানে সেই সৰুবন তহঁতক দিবলৈ মাতি আছোঁ নাই নাহে। ইমান ৰ'দ চোকা ন?
অঁ।
তাৰপিছত আধা গেলিয়ে থাকিলে কৈছোঁং ক ইমান সোনকালে নাহিলি মই মাতি আছোঁং কালিয়ে পাৰি থোৱা।
অঁ!
এতিয়া গেলিয়ে থাকিলে যা সেনেকে বুলি চোং।
অঁ!
তাৰপিছত অকমান দিলোং আৰু যোনখিনি নেগেলা আছিলে সেইবোৰ।
উম।
কি প্ৰণালী ঘৰত আছে হি নেকি?
প্ৰণালী ঘৰত আছেহি চবৰে গৰম বন্ধ যে।
অঁ-অঁ!
গৰম বন্ধ মানে যে এতিয়া সিহঁতৰ ছেকেণ্ড চেমেৰ ফাইনেল একজাম হ'ল। তাৰপিছত এতিয়া বন্ধ দি থৈ দিছে ক।
উম-উম! মুঠতে হেৰিয়ত খুলিব আৰু আগষ্ট খুলিব পাৰে।
আগষ্টত খুলিব উম। ফাৰ্ষ্ট চেমৰো ক্লাছ কৰা নাই চাগে ন এতিয়ালৈকে?
অঁ! জানো
অঁ তহঁতৰ যে হেৰি বেবী সেতি অ কিমান ক্লাছ পালেগে?
বেবীয়ে এতিয়া সেই একেলগে নহয় জানো প্ৰণালীহঁতৰ লগতে? অঁ নহয়-নহয়, নহয়-নহয় সি ফাৰ্ষ্ট এতিয়া ছেকেণ্ড ইয়েৰহে আকৌ।
অঁ-অঁ।
উম-উম।
বেবিয়ে ছেকেণ্ড ইয়েৰ।
উম।
উম। তাৰপিছত দিপানে এইবাৰ ফাইনেল দিব পাৰে ন? জানো পাই পাহৰিয়েই থাকোঁং দেই মই যে।
ডিগ্ৰী ফাইনেল দিব।
উম
অ! আৰু আজিকালি চাৰিবছৰ, তিনিবছৰ হৈ গ'ল যে ধৰিয়ে নাপাওঁ।
উম। কোনে কিমানত পঢ়ি আছে নিজৰটোয়েই পাহৰি থাকো বেলেগৰতো কি বেলেগৰটো ক'ত মনত থাকিব ইমানকে উম। অ'।
বছৰেকত দিলে মানে ধৰিব পাৰি এইটো বছৰে এইটো আছিলে আৰু অহা বছৰকে এইটো হ'ব এনেকে।
মানে অ' এতিয়া ক্লাছ টেনলৈকে সেইখিনি ধৰিব পাৰি দেই এ যে যেতিয়াৰ পৰা চেমিষ্টাৰ হৈ যায় তেতিয়াৰ পৰা অকণমান ধৰিব নোৱাৰি অ' ইয়হ ক'ত পাইছিলে সেনেকুৱা নিচিনা লাগি যায় ন।
উম, উম, উম।
তাৰপিছত হেৰি কাৰেণ্ট আছে আমাৰ ফালে সেইফালে নাই নেকি?
ইয়াত নাই এয়ানো গাঁৱৰ জেগা বতাহ বৰষুণ অলপ দিলে যায়গে।
এ গছ পৰি যায় যে কাৰণে পটককে আ নে এইফালে গছ গছনি বেছি ন গাঁও ফালে
অ', অ'।
অ' সেই গছৰ ডাল এটা পৰিলেও কাৰেন্ট যাব। এই সেনেকুৱা হয় আৰু।
অ'।
কি কালিৰ পৰা নাইহেনে আহিছিলে এবাৰ হ
ৰাতি ৰাতি কাৰেণ্টটো যোৱা সেই অহাই নাই আ মই ফোন কৰিছিলো নেকি বাৰু। অ' মই নটামান বজাত ফোন কৰিম বুলি কিনে কৈছিলো যে তোক।
অ', অ'।
কাৰেণ্ট নাহিলে যে বেটেৰী চেটেৰী নাছিলে যে সেইটো কাৰণে ফোন নকৰিলো আকৌ। তাৰপিছত এতিয়া এতিয়া কাৰেণ্ট নাই বাৰু হ'লেও এতিয়া মোবাইলটো কৰবাত চাৰ্জ দিব কাৰণে পঠিয়াম তাৰ মানে এতিয়া
অ'। এ হেৰিহঁতৰ তাত ইনভাৰটাৰ আছে পাইচোন।
উৎপলহঁতৰ ঘৰত আছে
অ', অ', অ' সিহঁতৰ ঘৰত
উম তই সিহঁতৰ ঘ কওঁ নাই কোৱা হৈছিলি জানো।
অ' সিহঁতৰ ঘৰতে কম কৰিছিলো।
উম
উম। কি কিবা কৰি আছো নেকি?
নাই বাবা।
তিনিচুকীয়া কেলেই, কিবা কামত?
বৌয়ে যাব ডাঙৰ বৌয়ে তাতটোৰ পৰা এটা কাম আছে।
অ', অ'।
অ' তৰা হেৰি বৌয়ে খুৰীয়ে হেৰি কৰিছে নাই খে গোৱা
তেৰি কোৱা তেৰি কোৱা নাজানো কি কি কি কৰিছে?
কেলে তয়ো গাইছিলি নেকি?
মই অ' মই গাইছো নহয়।
কি তয়ো আহিবি নেকি তিনিচুকীয়া খুৰীৰ লগতে।
যাব লাগিব নেলাগে ক? মানে সি অকলে বুলি কিনে যে লগ ধৰি আছিলে ক '।
অ অ। এনেই অকলে অকলে আহিবলো বেয়া লাগে ন '।
অঁ।
উম, লগৰজনি হলে ভাল লাগে আও।
অঁ, কি খালে? নে ভাতেই খালে?
অঁ, এতিয়া ভাত খালো। ইমান ভোক লাগিছিলে নহয়। আজি-কালি শুই উঠিলে ভোক লগা হৈছে। আচলতে ৰাতিটো নোহোৱা হয় ন '। গৰম বুলি যে হাৰ পাই থকা হয় যে ৰাতিপুৱা শুই উঠিলে ভোক লাগে ক 'এতিয়া।
উম।
উম, তাৰপিছত আকৌ যি-তি খন খাই দিবলৈও বেয়া।
উম, গেছ হয় ন'। মই আজিৰ পৰা হেৰি খাইছো। বেছি চৰ্বি হৈছ যে। খানটো কিন্তুএ একে সমানে খাই আছোঁ। এ- চিৰা চিছ নে, কি বুলি কয় যে? অঁ, চিয়া চিছ। ত' হেৰি খাই আছোঁ ক'। নেমু।
অঁ--নেমু, হেৰি কুহুমীয়া গৰম পানীত আৰু।
কুহুমীয়া গৰম পানী নহয় দেই। হেৰিয়তে খাই আছোঁ। ঠাণ্ডা পানীতে খাই আছোঁ।
ইয়হ কুহমীয়া গৰম পানীত খাবি আক'। তেতিয়াহে কাটিব আক' চৰ্বি।
নহয়। হেৰি, চিয়া চিছটোৱে কাটিছে যে। চিয়া চিছ দিলে মানে ঠাণ্ডা পানীহে খাই আক'।
অঁ, অঁ। জানো? মই খাই নাইপোৱা যে। গমেই নাপাওঁ দেই।
অঁ, অঁ।
উম। এহ, আলু খাই খাই চৰ্বি বাঢ়িছে হপাই? এইকেইদিন মোৰো একেই। উম।
অঁহ।
আৰু হেৰি। প্ৰণালীহেঁতে কি কৰিছে এতিয়া?
ভালেই। এতিয়া মোবাইল ছাই আছে।
অ, মুনমুনো ঘৰেতে আছে?
মুনমুনো ঘৰতে আছে। এতিয়া চব্‌ ঘৰতে আছে। খালি নগোদয়টো আমাৰ লগত নিমিলেজে। সেইটো কাৰণে সিহঁতি, উম, উম।
তাৰপিছত হেৰি, মুনৰো একজাম হল নেকি? সেইদিনা, অ তা টো নাই হোৱা হপাই?
ই, অঁ, সিহঁতৰ ফাৰ্ষ্ট ইউনিট্ৰেষ্টটো হ'ল ক'।
অঁ, দুটা ইউনিট্ৰেষ্ট হৈ কিনে এতিয়া হেৰি বন্ধ দিছে ন '? গৰম বন্ধ। অঁ, অঁ।
বাকী ৰাচিয়ে ফোন মাৰিছিলে নেকি?
ৰাচিয়ে কালি কৰিছিলে দেই। কালি যে কৰিলে, তাৰপিছত নেটৱৰ্ক নাপালে নেকি? কাত্‌ দি গ'লচোন।
অঁ, কথা পাতিব একেবাৰে নাপালি নে পালি?
নেপালেই। তিনি মিনিট মান হ'ল নেকি? তাৰপিছত, অঁ নাপালেই ক'। এনেই মাত- টোৱে নাহে। ইমান নেটৱৰ্ক নাপায় না তহঁতৰ জেগাত?
তাকেই।
আচলতে জিঅ' নেটৱৰ্কটো বেছি বেয়া হৈছে ন'? আজি, এইকদিন।
উম উম। মই ভাবিছিলো আমাৰ ইয়াতহে অকল তেনেকুৱা হৈছে
অ সেইটো, ফোন কৰি চাব লাগিব পাছত।
আমাৰ নেটৱৰ্কটোচোন ইমান টাৱাৰ টাৱাৰটো কৈছোন ইমান ওচৰতে আছে ন।
অ।
হ'লেও ইমান ডিষ্টাৰ্ব।
এ আজিকালি হৈছে।
মই ভাবিছিলো মোৰ মোবাইলটো বেয়া হৈ আছে কিবা বুলি কিনে।
অ, মোৰতো তেনেকুৱা বুলি ভাবিছিলো নহয়। ফোন কৰিলে কাৰোলো নালাগে। ইমান বেয়া হ'ল না, মো মোবাইলটো বেয়া হ'ল না, চিম খনে বেয়া হৈছে না। নেটৱৰ্ক ত' ফুল নেটৱৰ্ক দেখাই ন?
অ।
তাৰপিছত কালি খঙে উঠিছিলে। কাওলে ফোন লা লগাইলো নালাগে যে। কি এনেকুৱা মোবাইল অ।
মানে আমাৰ ইয়াত মোৰ ইয়াত কিন্তু ফোনটো লাগে নেটটো নচলে ক।
উম উম। এ হয় আজিকালি চব, মানে চব চিমৰে নেটৱৰ্ক নথকা হৈছে।
বি এ চেনেল, ভডা ফোন সেইবোৰতো নাপায় নেকি আজিকালি।
অ অ, এই বি এ চেনেল বুলি কোৱা বেচিম তোৰ হেৰি। ৰিচাৰ্জটো খুব কম থাকে নেকি বাৱ?
অ কমকে ৰিচাৰ্জ কৰিব লাগে। তাত যে ইমান আমাৰ নিচিনা মানে এয়াৰটেল, জিঅ' নিচিনা ইমান হেৰি নহয় অ।
অ, কিন্তু সেইটো যে টাৱাৰটো যে খুব কম থাকে যে?
উম, কম কম একদম কথা পাতিবলে শান্তি নাপাৱ মানে, পোক পতকে কাট খাই যায় আক নেটক নাথাকে যে।
উম উম, টাৱাৰটো খুব কম জেগাতে আছে ন?
অ, খুব কম জেগাত আছে। নাই নেপায় এওঁ আম পিতাজীঅ সেইটোৱে আছে চুন এতিয়া ইয়াত। নেটৱৰ্ক নাপায় নহয়, কথা পাতিলে মানে। পিছে, সলনি কৰি লোৱা বুলি কলো সলনি কৰি নলয় অক'।
আচলতে ৰিচাৰ্জটো কমকে কৰিব লাগে ন। আমাৰ নিচিনা ইমান এতিয়া চোৱাসুন আমাৰ।
য়া, অ অ।